হেল্ল' শুনিছা কি কৰি আছা?
এইয়া শুৱাৰ পৰা উঠিছোহে জাষ্ট উঠি পেলাই চাহ পানী খাওঁ আৰু।
অহ। চাহ পানী মইও বৰ্তমান এই শুইয়ে আছো।
অ এই ওচৰত কোনোবা আছে যদি অকনমান মানে মনে মনে থাকিব ক'চোন মানে চাউণ্ডটো যে তাৰ সিহঁতৰ আহি আছে।
উম মনে মনে থাক চোন হেল্ল' অঁ এতি য়া মই বাহিৰত আহি গৈছো। উম আৰু শুই উঠিলে?
অ এই জাষ্ট উঠিছো উঠি পেলাই বোলো চাহ অকন খাই লওঁ।
অ অ।
বতৰ কেনেকুৱা?
বতৰটো বাৰু ৰ'দো ৰ'দ দিছে বহুত ৰ'দ দি আছে।
আমাৰ একদম বহুত ৰ'দ বতৰটো অকণ অকণ বেয়া কৰিছে মানে বৰষুণ দিব নেকি।
উম আমাৰ ফালে এয়া এইটো ইমান ৰ'দ দি আছে ইমান ৰাতিপুৱা ইমান ৰ'দ দি আছে
উম বহুত ৰ'দ দিছে মোৰ উঠিবলৈ মনে যোৱা নাই মই ফেন লগাই শুই আছিলো।
উম উম মই মইওতো ফেন লগাই বহি আছো ভিতৰতে বাহিৰত যাবই মন কৰা নাই।
অঁ বহুত বহুত আজি বহুত গৰম দিছে।
উম উম।
দিয়া এতিয়া ঘৰতে আছা নে?
উম ঘৰতে আছো বাৰু।
উম হুম পিছে এনেই কাম চাম হেৰি ধৰা নাই নেকি?
কাম চাম কাম কৰিবলৈ একো ধৰা নাই এতিয়া বৰ্তমান। কামেই পোৱা নাই কামে কৰা নাই।
আচ্ছা। এনেই পাৰ্ট টাইম জব টপ?
পাৰ্ট টাইম জব এনেই ভাবিছো তাকে অকণ অনলাইনত বিজনেচ কৰো বুলি ভাবিছিলো।
অঁ সেইটো হেল্প হ'ব।
উম, সেইটোয়ে ভাবিছো এতিয়া, তাকে মই ল'ব বিচাৰিছো। তুমি কৰিবা নেকি মোৰ লগত?
পাৰ্ট টাইম জব নিচিনা মানে বিজনেছ নিচিনা ন?
উম, বিজনেচ নিচিনা নিজৰে হ'ব।
অঁ কৰিব পৰা যায় কৰিব, অনলাইনহে ন?
উম, উম অনলাইন। উম, মানে কিবা চৰ্টত কৰো বুলি ভাবিছো। ইমানো ডাঙৰ বাজেটত নহয় মানে, অকমাণ সৰু-সুৰা বাজেট লৈ কেনে
অ', মুখতো পাৰে চাগে, মই এনেইটো ট্ৰেডিং কৰ্চ কৰি আছোঁ এতিয়া।
উম, উম।
সেইটো মাজতে, অ' ট্ৰেডিং ক'ৰ্চটো কৰি আছোঁ।
উম, শ্বেয়াৰ মাৰ্কেটত পইচা লগাই আছা না?
অ', শ্বেয়াৰ মাৰ্কেট।
উম, উম, নাই ময়ো কৰি আছিলো শ্বেয়াৰ মাৰ্কেট আগত তে তাৰ পিছত এই নেটিফাইত লগাইছিলো মানে, কেইদিন মান পালো, তাৰপিছত অকন মাৰ্কেট ডাউন ডাউন ফলত গুচি গ'ল। ডাউন ফলত গুচি গ'ল, তাৰ পিছত মই এইকেদিন লগোৱা নাই বাৰু, আৰু লগতো পইচাও নাই যিমান আছিলে লগাই কিনে শেষ।
অ', কেণ্ডেল ষ্টিক বিলাক বুজি পেলাই খেলিব লাগে।
উম, অলপমান আহিছিলে মানে যিমান লগাইছিলো প্ৰফিট বাৰু পালো।
প্ৰফিট পালা যেতিয়াও হ'ব আৰু।
উম, তাৰ পিছত মই আহি গ'লো আকৌ বেলেগ এপত আহি গ'লো, মানে এতিয়া চেভিংত আহি গ'লো, উম, হুম।
এইটো এপটো কিমান দিন হ'ল মান কাম কম
এইটো কাম কৰা, কালি পৰহি মানে জইন কৰিছো না।
অ', কালি?
উম, উম।
অ', মোৰ নিচিনা একেই, মই কালি পৰহি জইন কৰিছোঁ।
উম, উম। ক'ৰ ক'ৰ পৰা পাই গ'লো গ'মেই পোৱা নাই মইয়ে।
হা'?
উম, ক'ৰ ক'ৰ পৰা পাই গ'লো যে, মইয়ে গ'ম পোৱা নাই।
মানে কেনেকে অ' অ'। মানে কেনে কেনে কৰি পালো মানে।
উম।
এতিয়া ভাবি লাগে মানে মই ভাবো যে, কেনেকা পাই গ'লো কি কৰি আছিলো ক'ত কি কৰি আছো এতিয়া।
মানুহ, উম ঘুমাইছো ঘুমাইছো।
সোমাইছে কিমান সোমালে ফাৰ্ষ্টে?
উম প্ৰথমে সোমাইছে মানে এক সোমাইছে।
অ-অ-অ।
তাকে মানুহকেইটা ভাল এই ল'ৰাটো বহুত অভদ্ৰ ৰাতিপুৱা ৰাতিপুৱা কথা পাতে চবৰে লগত। কাৰ লগত বিজি থাকে বুলি ভাবে চাগে।
উম এতিয়া আমিহে জানো ন'?
উম আমিহে জানো আমি আমাৰ কামৰ কিমান কি কৰিব আছে।
কিমান কৰি আছো।
এটাৰ কাৰণে ৰখি যায় না মানে।
এডমিটত এডমিনবিলাকক টু হাণ্ড্ৰেডকৈ দিব কৈছে নহয়, শুনিছেনে নাই?
উম, উম-উম গ'ম
কচ অ' পিছে মাহত ক'ত গ'ল?
মাহতে এতিয়া ঘৰতে আছে।
উম যি গৰম পৰিছে বাহিৰত যাবলৈ মন যোৱা নাই।
উম সেইটোতো গৰম বহুত। আমাৰ এইফালে গৰম দিছে বতাহও বলিছে। চাগে অলপ পিছত বৰষুণে পৰিব ইয়াত দিনটোত তিনিবাৰ তিনিবাৰকে ৰাতিপুৱা ৰ'দ দিলে দিনতে বৰষুণ পৰিব এই ৰাতি বৰষুণ পৰি দিয়ে। মানে মৌচমটো বহুত চেঞ্জ হৈ থাকে, দিনটোত মানে তিনিবাৰ চেঞ্জ হৈয়ে যায়।
সেইটোৱে, ৰ'দ যিহে দিছে মানে বতৰটো অকণ হেৰি নকৰিলেও নহয় ন। বহুত ৰ'ধ দিছেটো।
সহ্য কৰিব নোৱাৰি।
উম বাহিৰত যাব নোৱাৰি পুৰি যায়।
উম উম।
আৰু স্কুল-চিচকুল বন্ধ দিছে নে নাই?
ইয়াতে স্কুল মানে মই কলেজতে পঢ়ি আছোঁ ঔ। কলেজ এতিয়া বাৰু বন্ধ হয় বাৰু, এতিয়া গৰম বন্ধটো কমাই দিছে।
উম আৰু গৰ উম মই এতিয়া বৰ্তমান স্কুল পঢ়া নাই, স্কুল নপঢ়ো মই।
আচ্ছা এৰিলা নেকি?
অ ড্ৰপ আউট হয়।
আচ্ছা আচ্ছা।
উম আৰু গৰম বন্ধত কি প্লেন কৰিছা লগতে সময়ো আছে।
অ ঘূৰিবলৈ ক'ৰবাত যাব লাগিব মানে লগৰকেইটাৰ লগত মিলাই পেলাই শ্বিলং যাম চাগে।
উম উম।
শ্বিলঙৰ পৰা, শ্বিলঙত যাম চাগে শ্বিলঙৰ পৰা গৈ পেলাই নগাঁওৰ মৃত্যুঞ্জয় মন্দিৰ যাম চাগে। ঘূৰিবগে সেই হ'ব লাগিব লগৰকেইটাৰ লগতে, অ শ্বিলং, শ্বিলং।
শ্বিলং ত গ'লে কি কেতিয়া যাবা? মোকো ক'বা ময়ো যাম লগতে তোমাৰ।
অ পাৰিবা। শ্বিলং মই কমচে কম পোন্ধৰ তাৰিখ মানে যাম।
পোন্ধৰ তাৰিখে মানে বাজেট কিমান হ'ব?
বাজেটটো টুটেল মিলাই এ ওৱান পাৰ্চনকে ছিক্স অ ছিক্স থাউজেন মানকে হয়।
ছিক্স থউজেন। উম উম।
মানে এদিনতে গৈ পেলাইতো গোটেইখিনি চাব নোৱাৰি ন, এক্সপ্ল'ৰ কৰিবটো নোৱাৰি। সেইটো কাৰণে মানে এদিন গৈ পেলাই পিছদিনাখন তাতে ভালকৈ চাই কৰি পেলাই গুচি আহিব লাগিব।
উম' উম, সেই তাত
কৰিম আৰু।
হেল্ল'।
অ', মানে কিমান, ছয় হাজাৰ মান নিলে হৈ যাব ন?
অহ'। অ', হৈ যাব, এইটো তোমাৰ ওপৰত কথা মানে তুমি যদি কিবা ছয় হেজাৰ ওপৰত যদি কিবা যদি কিনো বুলি ভাবা কিবা খাওঁ বুলি ভাবা সেইটো তোমাৰ কথা আৰু।
অ', মানে লগত মোৰো লগৰ মানুহ যাব বুলো মানে মই গ'লেটো সিহঁতে যাব মানে যাব বিচাৰে। সেইটো কাৰণে মানে এটা বাজেট ফিক্স থাকিলে সিহঁতক ক'ব পাৰিম না। পিছত যাতে মানে কষ্ট নহওঁক।
কষ্ট নহয় অ'। এইটো ছিক্স, পূৰা ছিক্স থাউজেণ্ড পূৰা হেৰি।
ছিক্স থাউজেণ্ড?
অঁ, পুৰা ছিক্স থাউজেণ্ড। পাৰ্চেন প্ৰতি মানে এটাৰ প্ৰতি, আম আমাৰ গ্ৰুপত আন এটা ল'ৰাই যাব, বাইকত যাম বাৰু আৰু তেলৰ খৰচ আছে ন'। দূৰ ৰাস্তা, উম। সেইটো সেইটো কাৰণে তোমালোকৰ কি, তোমালোকৰ কেইটা হ'ব?
আমাৰ মই গ'লে, মোৰ লগৰ এজন, দুজন হ'ব সি বাইক নিব।
আচ্ছা, তিনিজন আও তোমালোকৰ।
আমাৰ দুজন, মই আৰু মোৰ এজন লগৰ।
অঁ হ'ব, বাইক লৈ আহিবা ন'?
উম বাইক লৈ যাম। মানে কিমান পোন্ধৰ তাৰিখে ওলাবা না?
পোন্ধৰ তাৰিখ, পোন্ধৰ।
অ', মানে গ্ৰুপ জইন ক'ত কৰিব লাগিব, ক'ত মানে
তোমাৰ ঘৰ, তোমাৰ তোমাৰ ঘৰ ক'ত পৰে?
মোৰ ঘৰতো মিছামাৰী।
মিছামাৰীত পৰে নেকি? ন-নগাঁৱৰ ওচৰত?
উম, নগাওঁ হ'লে মই গুৱাহাটী যাব লাগিব।
গুৱাহাটী যাবগৈ লাগিব নেকি?
উম মানে গুৱাহাটীতে লগ, গুৱাহাটীতে আহি যাবা। গুৱাহাটী হৈয়েতো জাম নহয় শ্বিলং। অ', গুৱাহাটী ৰোডতে যাম। তেন্তে, গুৱাহাটীতে একেবাৰে চবেজন লগ ধৰো। অ' নাৰেঙ্গী নাৰেঙ্গী অ'।
অ', নাৰেংগীৰ ওচৰতে ৰখি দিবা, আমি গৈ পেলাই তাতে লগ কৰিমগৈ।
উম, উম।
লগ কৰি পেলাই
অ', লগতে আৰু এটা গ্ৰুপ বনাই কেনে
চব বাইকে লৈ যাম বাৰু, গোটেইখিনি এটা গ্ৰুপ বনাই যামগৈ।
অ অ', গম পাইছো।
তাৰপিছত তাত ৰোম মানে ভাড়া কৰিম। ৰোম ভড়া কৰা মা
অ', ৰোম ভা়ড়া এনেই এজনৰ কিমান কৰি পৰিব বাৰু এনেই?
এজনী টু থাউজেণ্ড ওৱান হাণ্ড্ৰেডকে পৰিব চাগে এজনৰ।
অ', মানে লগতে মানে -
আও গোটেইখিনি, এতিয়া গোটেইখিনি যদি মিলোৱা হয়, গোটেইখিনি যদি আও - ওৱান পাৰ্চেন্টকে বুলি কয় নাই এটা ৰুম যদি এনেই ভাড়া কৰোঁ, তেতিয়া - তিনি হেজাৰ এশ পৰে, গোটেইকেইটাই মিলাই পেলাই দি দিলেই হ'ল, তেতিয়া বাজেটটো কমি যাব।
উম উম, মানে এতিয়া ছয় হাজাৰত - হৈ যাব। মানে আমিতো কেইদিন মান, দুই তিন দিন মান থাকিম নহয় জানো?
অঁ, দুদিন, তিনদিনমান থাকিম।
উম, সেইটো মতাবিক বাজেটটো চাব লাগিব আৰু লগতে খোৱা বোৱাও নিজৰ আছে, তাত গৈ কিনে - উম, এদিনতেতো ফুৰি নাহো, আকৌ ৰিটাৰ্ণ আহিম তাত যাম। ৱাটাৰফল কেইটা চাম, অকন ফটো চটো তুলিম।
অ', সেইটোৱে ভিউটো এনজয় কৰাটো মানে মেইন কথা আও।
উম, তাৰ ভিউটো এনজয় লম অ, মানে অকণ ভাল ধৰে আৰু।
তিন, তিন, তিনদিনমান লাগি যায় আও।
উম, তিনদিন লাগে। অ', দিনত দুই হাজাৰ কৰি, এজনৰ পৰা গ'লো তিনি দিনত ছয় হাজাৰ টকা।
অঁ সেইটোৱে মানে এতিয়া চোৱা যদি ছিক্স থাউজেণ্ড যদি হয় - হৈ যোৱা পাছত এতিয়া মানে চোৱা। তুমি তিনি দিলা গোটেইকেইটা আঠটা বাৰটা ল'ৰা হয বাৰটা ল'ৰাৰ তিনিতিনিকে দিলে - কমি যাবগৈ হয়। সেইকাৰণে মিলি যাব এনেই কম যদি - বাজেটৰ যদি হেৰি হয় তেতিয়া অকণমান দিগদাৰ হয় আৰু, এটাই বহুতখিনি দিব লাগে। এইয়াটে গোটেই কেইটা আছো ন মিলাই পেলাই দিবলৈ ভাল হয়। উম' সেইটোৱে প্লেন বনাইছোঁ তুমি ওলাই যাবা নাৰেংগীত ৰখি থাকিবা আৰু। অ, ' তেতিয়া একেলগে যাব গৈ পাৰিম গোটেইকেইটা।
অ।
আচ্ছা, এনেই তুমি ক'ৰবাত গ'লে কিনা বিনা বস্তু এনেই কিনা চিনা হেৰি থাকেনে নাই?
এতিয়া মোক এতিয়া জেগা চাই কি না কিছুমান এতিয়া ট্ৰেডিচনেল থাকে কিবা বস্তু। মানে মন গলে কিনো মানে লগতো অকন নিজটো বাজেটো থাকিব লাগে। যেতিয়া আৰু লগত থাকে - তেন্তে আৰু কিবা এটা ভাল চাই বস্তু এটা য়াদগাৰৰ কাৰণে লৈ লওঁ।
অঁ সেইটো সেইটো ভাল সেইটো মানে অকণ দূৰত গৈছো যে এইটো মানে সেইটা হেৰি থাকে আৰু।
উম, ' আৰু আমি ছোৱালী দৰে নহয় না আমি ল'ৰা মানুহ ত আমি - ফটোকেটা ল'বো মন যায় আৰু ল'বও মন নাযায়া ন, অ।
সেইটো হয়, ছোৱা ছোৱালী হলে এইটো বস্তু টো লাগে বুলি কয় লৈ লয়। লাগে সেইটোৱেই।
আমাকতো নাই এ ল'ব মন কৰিলে এ বাদ দে অহাবাৰ ল'ম বুলি এনেকে কলেও মনটো মানি যায়। উম, ইহঁতি কেইটা নামানে। তাকে আৰু মানে - পোন্ধৰ তাৰিখে যাবা তেন্তে মোকতো চৈধ্য তাৰিখে যাব লাগিব। তাত মই এদিন ৰুম ভাড়া কৰি থাকিব লাগিব।
অ', চৈধ্য তাৰিখে, চৈধ্য তাৰিখে তুমি নাৰেংগীত আহি যাবা।
উম উম, মানে মোৰ তাৰ পৰা - অকণ দূৰ হ'ব না অকণ? দূৰ হ'ব। তেন্তে, মোক এদিন আগতে ওলাই যাব লাগিলে।
অ'! তেনেহ'লে হ'ব।
তুমি মুঠতে যে, তুমি যেতিয়া আহা, তেতিয়া ফোনটো মাৰি দিবা, নাৰেংগীত ৰখি দিবা, আমি যোনদিনাখনে যাম, দিনাখনে আপোনাৰ লৈ পেলাই একবাৰে যাবগৈ পাৰিম।
উম, উম! দিয়া হ'ব তেন্তে, মই তোমাক পিছত ক'ল কৰি আছোঁ দেই।
অ' অ' অ'! হ'ব, হ'ব।